অ কোৱা? অ এনেই বহি সি আছিলোঁ ভাত চাত বনাই আছিলো, তুমি কি কৰি আছা?
মই অলপ বাহিৰত ওলাই আহিছিলো।
অ হয় নেকি? আজি বহুত গৰম দিছে ন উম উম। বহুত গৰম দিছে আজি, তুমি ইমান বাঢ়ি মানে এই গৰমত বাহিৰত ওলাই গৈছা যে?
এ চাত ওলাই গৈল আৰু কি কৰিম ঘৰত থাকিব পাৰা নাই? ঘৰত আৰু গৰম লাগি আছিল। সেইকাৰণে অলপ মানে ঝৰ্ণা- চৰ্ণা অ এটা কাম আছিলে মানে সেইটো কামৰ কাৰণে গৈছিলো।
অ হয় নেকি, কি কিবা কাম কৰা নেকি জব চব?
উম কামতো তেনেকুৱা একো নকৰো এনেই বাহিৰত এনে ওলাই আহিছো আৰু কিবা বস্তু লব কাৰণে। ভাবি আছো ক'ৰবাত ঝ -ঝৰ্ণা যাম বুলি।
অ ঝৰ্ণাত যোৱা নেকি অ, হয় ইমান গৰম দিছে সেই ঝৰ্ণাত যাব পাৰা। হয়।
উম, ঝৰ্ণাত যাম বুলি ভাবিছো।
উম, ক কোনটোত যাবা? কোনটো ঝৰ্ণাত যাবা?
আমাৰ মানে এটা আছে, উম এটা ঝৰ্ণা আছে তাতে যাওঁ বুলি ভাবিছো।
মই ভাবি আছো তোমাৰ এই নাৰেংগীৰ ফাৰে আমচিঙত এ আমচিং যে আছে তাত তে যে আছে আমচিং জুৰাবাট ফালে যে ঝৰ্ণা আছে, সেইটোত যাম বুলি ভাবি আছো।
মই
তুমি ক'ত যাবা, তোমাৰ ক'ত তুমি ক'ত যাবা?
উমট্ৰং বুলি আছে এইটো বৰ্ণি চাইডে আছে তাতে যাম বুলি ভাবি আছো।
অ অ হয় নেকি, সেই টো তোমাৰ এই ঝৰ্ণা নে অ এই পানী জাগা হয়? চাগে কিবা নদী চদী হয় নেকি?
নহয় নদী নহয়, ঝৰ্ণা হয়।
অ হয় নিকি আচ্ছা অ হয় তাকেতো ইমান গৰম দিছে আ আৰু শ্বিলং ফালে যাবই মন আছে ন, শ্বিলং ফালে গৈ ভাল। উম গৰমত, থাকিবই নোৱাৰি গৰমত। ঘৰতো থাক থাকিব নোৱাৰি আৰু এনে হলেও মানে তোমাৰ এ আমাৰ মানে ঘৰটো পাহাৰত আছে ন হলেও মানে বতাহ -চতাহ দি আছে যে ভালে লাগি আছে আৰু ৰা তাৰ ফালে তোমাৰ বহুত গৰম অলপো বতাহতো মই দেখ খাই নাই ৰাস্তাৰ ফালে, আমাৰ পাহাৰৰ ওপৰতে বহুত বতাহ দি আছে আৰু। গছ -গছনি আছে ন ডাঙৰ- ডাঙৰ সেই সেইকাৰণে আৰু।
অ, আমাৰতো মানে ৰাস্তা কাষত ঘৰ যে এ সেইকাৰণে বহুত গৰম বাপৰে বাপ! নকবা বিৰাট গৰম গৰমত থাকিব পাৰা নাই ঘৰৰ পৰা সেইকাৰণে ওলাই আহিলো ছাঁত বিচাৰি
গছ গছনি আছে না নাই
ৰাস্তা কাষত আছে এইটো গছৰ তলতে বহি আছোঁ
অ অ, হয় নেকি অ কিছুমানে আজিকালি মানে সেনেকুৱাত ট্ৰেন্দ মানে এইটো ওলাইছে আৰু অ এ ভাইৰেলো হৈ আছে গৰমত মানে চবে বিশাল বিশালত যায় তোমাৰ আৰু ভি টুত যায় বেংকতো সোমাই যায় কিছুমানে এ টি এমত সোমাই যায়
উম ভাল মানে কা কাঢ়া এচি খাব হ'লে তুমি সেইটোত যাব লাগিব পেণ্ডেনাছত
পেন্টানন উম উম পেন্টানচ হ'ল আৰু তোমাৰ এ চিটি চেন্টাৰ মল
চিটি চেণ্টাৰত ইমান কাৰা নাই।
উম
মই গৈছো চবত গৈকে ঘূৰিকে আহি পাইছোঁ সেইকা ভাল লাগে এহ, এনেকা এনেকুৱা সেইবোৰ এনেকুৱা যাব কাৰণেও ভাল লাগে আৰু ফুৰিব কাৰণে ভাল লাগে আৰু তোমাৰ বস্তুবোৰ সামগ্ৰী এইবোৰ কিবা লাগতীয়াল বস্তু আছে যদি লৈ আহ হ'ল এ এনেও গৰমত বজাৰ কৰিব
লৈয়ে আহো তোমাৰ উম গ'লেতো মই কিবা কিবি লৈয়ে আনো
হয় নেকি ময়ে লৈ আহো কিবা কিবি কি দেখিলে মানে লৌ লৌকে লাগি যায় নহয়। অ আৰু কি এনে এনে কি এনেকে এতিয়া এনে কিবা লাগতিয়া হ'লেও মানে গম আৰু শেষ হ'ব বুলিয়ে মানে আগতে গ'লে মানে লৈ আহা হয় সেইকাৰণে আহ সেইকাৰণে লৈ আহো তুমি কি লৈ আহা এনে
ময়ো আনো কিবা কিবি ঘৰৰ বস্তু শেষ হওঁ হ'লে লৈ আনো নহ'লে আৰু কেতিয়াবা এনেও সোমাই গ'লে লগত লগত এনে সোমাই যাওঁ আৰু কেতিয়াবা তাৰ পিছত এনেই আৰু কিবা কিবি খোৱা বস্তু লৈ লওঁ। নহ'লে কিবা কিবি অ কেতিয়াবা টো অফাৰ চলি থাকে ন তেতিয়া লৈ লওঁ আৰু
অফাৰটো চলি থাকে।
উম আৰু তোমাৰ এই গৰমৰ কাৰণে এতিয়া গৰম কাপ এই ঠাণ্ডা কাপোৰবোৰ ওলাইছে ন এতিয়া
অ অ
সেইবোৰ আৰু তোমাৰ মানে ডিচকাউন্টত দিব এতিয়া। বলে ত এই তোমাৰ কিছুমানৰ এই তোমাৰ এই গৰমত যে কিছুমানৰ স্কুল বোৰ ছুটি দিছে। কিন্তু কিছুমান যে অফিচ ছুটীয়ে নিদিয়ে ন।
উম অফিচ ছুটী নাই। সেয়াই অফিচৰটো কাম না স্কুলতটো আৰু গৰমৰ কাৰণে
উম সেইকাৰণে স্কুলে ভাল আৰু ন।
অ স্কুলৰ টিচাৰবোৰৰো ছুটি ইমান থাকিলে সিহঁতৰ ঘৰৰ বহুত একজামবোৰৰ কপি বোৰ চেক কৰি থাকিব লাগে।
উম উম ঘৰত চেক কৰে যে অ একজাম শেষ হোৱাৰ পাছতে তোমাৰ এই এইটো ছুটি দিয়ে ন গৰমিৰ ছুটিটো
হাফেলি একজাম শেষ হোৱাৰ পিছত তোমাৰ সেইটো হয়
ভাল আৰু তোমাৰ এ গৰম বন্ধত আৰু ক'ত বা ফুৰিব যায় যে ভাল লাগে টিচাৰবোৰো ফুৰিব যায় ষ্টুদেনো ফুৰিব যায় গৰম বন্ধত। তুমি গৈছিলা নে এনেকুৱা আগতে
অ মইটো আগতে ক ক'ত ক'ত ফুৰিব গৈছ ছিলো তোমাৰ আ শ্বিলং গৈছিলোঁ তাৰপিছত তোমাৰ উৰিষ্যা গৈছিলোঁ। তাৰপিছত আমি ফুৰিবৰ কাৰণে উৰিষা গলো। তাৰপিছত তোমাৰ পিনে গৈছিলো তামুলপুৰ, মেঘালয়
গৰম জাগাতে গৈছা তুমি আৰু উৰিষ্যা চুৰিচা বহুত গৰম জাগা হয়।
কি কৰি আৰু যাবালা এনেই কাম আছে।
উম, আমাৰতো মানে গৰম গৰমৰ যেতিয়া বন্ধ দি ছিলে আগতে তেতিয়া প পেহীৰ ঘৰত গৈছিলো। পেহী স ঘৰত যাই কিনে এমাহ ব কিনে আহিছিলো আৰু আগতে। সেনেকুৱাই কৰিছিলো বৰ ভাল লাগিছিলে। তাতে গৈছিলো আৰু সেনেকুৱাই আৰু গৰম তেনেকুৱা ক'ত মানে জাগা বোৰ ফুৰিব যোৱা নাই আৰু। পেহীহঁতৰ, মাহীহঁতৰ ঘৰতে গৈছিলো।
উম, উম। মইতো বহুত ঘূৰিছোঁ আগতে। বহুত ঘূৰিছিলোঁ। এতিয়া যাও যাওকে আছো আৰু এতিয়া নতুনকে এটা জাগাত। যাম বুলি ভাবিছো, বনাৰছ যাম বুলি ভাবিছো। এই গৰম ঠাণ্ডাত যাম। গৰমত নাযাওঁ। ডিচেম্বৰ মাহত যাম। এই ঠাণ্ডা দি
হয় এ ম মোকতো এতিয়া গৰমতে শ্বিলং চাইডে যাব মন আছে। ওচৰতো হয় তোমাৰ বেছি খৰচো নহব।
আজিকালি শ্বিলং চাইডেও বহুত গৰম। মই গৈছিলো, উম এই গৰম মাহ। শ্বিলং বুলি আজিকালি মানে ঠাণ্ডা নাই। সেয়ে সেয়া আ আগৰ নি এয়া ঠাণ্ডাটো নাই, আগতে যি ঠাণ্ডা আছিলে। তাৰ মানে শ্বিলঙত এইবাৰ ঠাণ্ডা নাহোৱা হৈ গল। মানে আমাৰ পৰিৱেশটো কাটা-কাটি হ'ল নহয়। সেইকাৰণে গছ-গছনি কটাৰ কাৰণে মানে পৰিৱেশ ত' এইটো হ'ল ন পৰিৱেশটো সন্তুলন হ'ল অলপ। তাৰ কাৰণে মানে অলপ বেছি গৰম দিয়া হৈ গৈছে।
নহয় তোমাৰ এই দুদিন মান ব বৰষুণ বৰষুণো দিলে ন? এতিয়া তোমাৰ গৰম আৰু ষ্টাৰ্ট হৈছে আৰু।
আৰু তোমাৰ আৰু তোমাৰ বান্ধ পানী হৈছে কিছুমান জেগাত এই বৰষুণ দিলে বানপানী, ৰ'দ দিলে গৰম। একো নিদিলে ঠাণ্ডা। এই নক'বা আৰু মানুহক তোক মানে কিহৰ কাৰণে কওকে নাই হয় কি নহয়। একোৱে সুখেই নাই। আজি-কালি মানে যিহে এনে কি বনলা আজি-আজি? খানা-চানা কি বনালা এনে এনেকুৱা গৰমত?
মইতো আজি তোমাৰ এনেই আৰু দালি, ভাত। আৰু এ কি কয় এ পানী। লাওৰ এইটো চব্জি বনাইছো। মানে এই গৰমৰ দিনত পানীলাও চানী লাও খাব লাগে ন?
অ হয় সেটোটো হয়, পানিলাও খাব লাগে, হয়। তুমি
পানীলাও খাব লাগে। ঠাণ্ডা হয়, পেটৰ কাৰণে পানী লাও, অমিতা হল
অ-অ ঠাণ্ডা-ঠাণ্ডা বস্তু খাব লাগে।
উম-উম আৰু এই তিহু চিহু খাব পাৰা তিহৰ চালাদ বনাই কিনা। মইতো আজি সেইটোৱে ভাবি আছো। মানে তিহৰ চালাডো বনাই ল'ম আৰু তোমাৰ এ
অ শ্লাাদত তুমি কি কি দিয়া? তিয়হ আৰু কি দিয়া?
তিহু দিওঁ, বিলাহী দিওঁ। আৰু তোমাৰ এ পিয়াজ দিও।
হয়।
অ তুমি বনোৱানে?
অ মই বনাই ৰাখো তোমাৰ মই বনালে মানে তোমাৰ তুমি যি যি দিয়া। আৰু তাৰপিছত তোমাৰ বিট যে থাকে এই ৰঙা ৰঙা বিট পোৱা নে তুমি। এইটো মিহিকে কাটিকে দিও আৰু তাৰপিছত তোমাৰ বিধ দিয়াৰ পিছত তোমাৰ সেইটো দিওঁ পিয়াজটো দিওঁ। আৰু গাজৰটো দিওঁ।
উম উম হয় এই সেইবোৰতো সেইবোৰো দিব পাৰি ত আৰু বিধ উম ভাল হয় সেইটো সেইবোৰো দিও কেতিয়াবা তোমাৰ অ আৰু এই কি কয় মূলাও দিও মূলা চলা সেইবোৰো দিও মূলা
উম মোলতো এতিয়া বৰ্তমান পোৱা নাযায়
অ আমাৰ তয়ে আনিছিলো
অ এইটো চিজন নহয় মূলা গাজৰ মূলাৰ। ন এইবাক খোৱা যায় আৰুয আজিকালি চব বস্তু চব চিজনত পোৱা যায় আৰু
অ তাকে আজিকালিতো তোমাৰ সেনেকুৱা নহয়গে। চিজনৰ বস্তু ছিজনতে খাব পাৰি।
অ আৰু আগতে মানে ধনীয়া চনিয় পোৱাই নাচিছিল ম নগৈছিল এতিয়া এতিয়া ধনিয়া চনিয়া পাবা কিন্তু সোৱাদটো নাথাকে ন তোমাৰ।
অ তাকে এই সেনেকুৱা ভাল নালাগে মোকে ঠাণ্ডা দিনৰ ধৰণিয় ভাল লাগে।
তোমাৰ সোৱাদাল থকা বস্তু খে কি লাভ কচোন। যিহেতু তুমি লৈ পইচা দিকে আনা আহ এতিয়া মানে চিজনত। চব পাবা কিন্তু সোৱাদটো নাপাবা চিজনৰ বস্তু তুমি এতিয়া পানী লাও পানীলাওও পোৱা যায় কিন্তু পানীলাওটো কিছুমান ভালো থাকে আৰু পানীলাও দুটা ছিজনেৰে থাকে এটা গৰমৰো থাকে এটা ঠাণ্ডাৰো থাকে। মানে আমি আগতে খেতি কৰিছিলো নহয় সেইকাৰণে গম পাও
অ মইতো এই গৰমতে খাওঁ পানী লাও ঠাণ্ডাত নাখাওঁ ঠাণ্ডাত খালে চ দি হৈ যায়
আৰু পানীলাও তোমাৰ এই পানীলাও থ। ঠাণ্ডতে হয় ঠাণ্ডাত খাবাচোন বহুত টেষ্টি লাগে। এইটো পানী লাও তোমাৰ ঠাণ্ডা ঠাণ্ডা দিনত ঠাণ্ডা দিনতে পোৱা যায় বেছিকে
অ আমি যেনে গৰম দিনতে খাওঁ আৰু নহয়।
হয় নেকি অ দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল। দে ধন্যবাদ পছত কথা পাতিম ভালকে
দিয়া।